হেল্ল
হেল্ল'
হেল্ল' হেল্ল' শুনা পাই আছে।
হয়
হেল্ল' নম হয় নমস্কাৰ আ আপুনি যদি ব্যস্ত নহয় মোক অলপ চচিয়েল মিডিয়াৰ বিষয়ে চমুকৈ জনাব পাৰিব নেকি?
হয় হয় হয় হয় হয় কম বাৰু যিখিনি জানো মই তাৰ বিষয়ে হয়। হয় আমাৰ এতিয়াতো সকলোৰে হাততে চছিয়েল মিডিয়াৰ মানে অ সেই বুলি কয় ব্যৱহাৰ হয় সকলোৰে মানে কি মেডিয়া সেই
হয়
ত চচিয়েল মিডিয়া
মানে মানে ভাবিব নোৱাৰাৰে বয় তেনেকোৱা অ তাৰপাছত আৰু ছচিয়েল মিডিয়া বুলি ক'লে হয় হয় শুনা পাইছে ন। হেল্ল'
জন জন জনাবচোন
হয় হয় কওকচোন
হেল্ল'
উ হয় শুনিছোঁ শুনিছোঁ শুনিছোঁ।
হয় হয় এ ছচিয়েল মিডিয়াৰ আপোনাৰ ভাল দিশো আছে বেয়া দিশো আছে আপোনাৰ মতে কেনেকুৱা কেনেকুৱা ভাল দিশ আছে জনাবচোন।
উ এনে শুনিছেনে মৰম কথাবিলাক মই কোৱা কথা কথাবিলাক এনে অলপমান শুনিছে আপুনি।
শুনি আছোঁ শুনি আছোঁ জনাব পাৰে আপুনি।
চচিয়েল যে আমি চচিয়েল মিডিয়াৰ পৰা বহুত কথা শিকিব পাৰোঁ। হয়নে তাৰ ভিতৰত আছে আমাৰ ফেচবুক, ইউটিউব। সেনেকুৱা বহুত কিছুমান মানে তাতে নাজানা কথা আমি জানিব। পাৰোঁ যেনে ইউটিউবত এতিয়া আমি চালে এনেই চাই থাকিলে নহয় নহয়। তাতে আমি কিছুমান আহ প আমি তাতে ইউটিউব চেনেল বা এনেকুৱা ইউটিউবত
বহুত আছে এনেকুৱাকে আমি পঢ়াৰ বিষয়ত বহুত শিকিব পাৰো। তাতে আমাৰ অ এনে বিনামূলীয়াতে মানে কি কিছুমান ইমান ইমান ভাল ভাল শিক্ষক আছে। এ আমাক মানে কি আমি এটা প্ৰতিযোগিতামূলক পৰীক্ষা সেইবিলাকৰ আমি হয় হয়, সেইবিলাক আমি মানে কি সম সম্পূৰ্ণ কৰিব হ প্ৰস্তুত তিও চলাব পাৰো এনেকুৱা। তাৰ পাছত আছে ফেচবুক, ফেচবুকতো আছে কিছুমান নজনা কথা মানে জান মানে এনেকুৱা ত ভাল অ অ বা আমাৰ
আশে পাশে কি চলি আছে সেইবিলাক কথা মানে কি জানিব পাৰে। ইয়াৰ দ্বাৰা আমি শিকিব পাৰো যে কেনেকুৱা কৰিলে ভাল সেইয়াই আৰু। এনে আপুনি চচিয়েল মেডিয়া য়াৰ বিষয়ে কি ভাবে আপুনি কওকচোন অলপমান?
হয় চচিয়েল মেডীয়া বিষয়ে বহুতো ভাল মানে দিশ আছে। আৰু ত বহুত ত' অসৎ দিশো আছে ছ'চিয়েল মিডিয়াত। প্ৰথম আপোনাৰ তথ্যখিনি আপোনাক প্ৰচাৰ কৰিবলৈ ছ'চিয়েল মিডিয়া মাধ্যম। সময় প্ৰচাৰ কৰিব পাৰি তথ্যবিলাক লগে লগে হৈ যায় আজিকালি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত ত আপোনাৰ নতুন অ নতুন আজিকালি বহুতখিনি ছ'চিয়েল মিডিয়াৰ যোগেদি কৰিব পাৰি নতুন নতু ন ব্যৱসায় হওক।
পাৰে। হয়।
শিক্ষাৰ বাবেও আপোনাৰ ছ'চিয়েল মিডিয়া বহুতেই প্ৰয়োজন হৈ পৰিছে আজিকালিৰ দিনত।
হয় হয় পৰিছে।
হয়। আপোনাৰ অ আপুনি যে ক'লে চাক চাকৰিৰ কাৰণে ক কম্পিটিচন কম্পিটিটিভ একজামবিলাকৰ কাৰণে প্ৰিপেৰে্চনেই হওক প্ৰস্তুতি চলাবলৈ চচিয়েল মিডিয়াৰ যোগেদি ইউটিউবৰ যোগেদি বহুখিনি সুবিধা হৈ পৰিছে আজিকালি।
হয় হয় হয় পৰিছে।
হয় আও তা তাৰ পৰা আপোনাৰ মত প্ৰকাশ কৰিব পাৰি। আহ দূৰৰ মানুহ ও কমিউনিকেশ্যনৰ ক্ষেত্ৰত দূৰৰ মানুহটোৰ লগত অহ মানে ওচৰত থকা যেন লাগে। আৰু আপোনাৰ অ। হয়। ছচিয়েল মিডিয়াৰ যোগেদি মানুহে উপাৰ্জনক কৰিব পাৰে বৰ্তমান উপাৰ্জনো কৰি আছে। হয়। আৰু আপোনাৰ বেয়া বেয়া দিশ কেটাও মই আপোনাক অৱগত কৰাই দিছোঁ অলপ।
হয় হয় কওকচোন?
কিছুমান আপোনাৰ অ বৰ্তমান আজিকালি ছ'চিয়েল মিডিয়াৰ যোগেদি ভুৱা খবৰ বা ফেক নিউচ আপোনাৰ পোৱা খবৰ ওলায়।
হয় হয়। হলাই ওলাই।
অ অ চাইবাৰ ক্ৰাইমৰ থ্ৰুৱেদি ইমান ফ্ৰডো কৰে মানে ঠগায়।
হয় হয় হয়।
ধৰক মানুহক বহুতে ধন লুটি নিয়ে অনলাইনৰ যোগেদি।
হয় হয় নিয়ে নিয়ে হয় হয়।
সময় আপোনাৰ অপচয় হয় কিছুমান অলাগতিয়াল যদি আমি ভিডিঅ' চাই থকা যায় অন ছ'চিয়েল মিডিয়াত সময় অপচয় হয় আপোনাৰ হয় আৰু মানসিক ৰোগতো ভুগিবলগীয়া হয় মানুহ বিলাক।
হয় হয় হয়।
হয়।
হয়।
এইখিনি মই।
তাৰ পাছত এনে লৰা ছোৱালী বিলাক হয় হয়। হয় তাৰ পাছত হয়। ল'ৰা এতিয়া সৰু ল'ৰা ছোৱালী বাতচ্ছা বিলাকতো এতিয়া মোবাইল নহলে মানে ভাতে নাখা। খাই সেনেকোৱা পৰিস্থিতি হৈ গৈছে অহ তেওঁলোক হয় হয়।
আজিকালি আপোনাৰ সৰু সৰু হয় বহুতো অসুবিধা হয় পঢ়া শুনাত মন ন বহে আপোনাৰ তাৰ পৰা আপোনাৰ মা আ। মানসিক চাপত ভুগি থকা যেন লাগে।
হয় হয় সেনেকোৱা হয়।
বা ইউটিউব নাচালে তেওঁলোকে আপোনাৰ। কিবা ভাত নাখায় সৰু সৰু ল'ৰা ছোৱালী বিলাকে বহুখিনি অসুবিধাৰ সন্মুখীন হয় আজিকালি প্ৰজন্মবিলাকে।
হয় হয়।
হয় চচিয়েল মিডিয়াৰ আ এনে আপুনি। বেয়া দিশ কি বুলি ভাবে?
বেয়া দিশ মই আপোনাক ক'লোৱে আৰু আছে বহুত আছে। বেয়া দিশ এতিয়া চাব হয় হয়। বহুত খিনি কিছুমান মানে বেয়া ভিডিঅ' বিলাক দেখা পায় তেনেকুৱা। এতিয়া চাব এতিয়া কিছুমান ড্ৰেছ পাতি মানে কি, আম। এতিয়াতো ছ'চিয়েল মিডিয়াত আপোনাক মানে কি আপোনাক উলংঘ কৰি দিয়াতো মানে বেছি সময় নালাগে আৰু তেনেকুৱা পৰিস্থিত।
আজি কালি যিহেতুট আৰতিলিজিন ইয়াই ইয়াই থ্ৰু এদি কৰে।
হয় হয় হয় তেনেকুৱা পৰিস্থিতি হৈ গৈছে। সেইবিলাক দিশতো বহু
হয়।
তাক মানে ফেচবুকত কিছুমান প'ষ্ট দিবলৈ মানে কি ভয় লগা হৈ গৈছে। তেনেকুৱা হৈছে, বাৰু তাৰ মাজেদি মানে বহুত মানুহ সফলো হৈছে ইউটোব। বত ভ্লগ বনাই আ ফেচবুকত ভ্লগ দি কিন্তু তাৰ মাজে বহুত মানুহ হয় উপাৰ্জন কৰি আছে কিন্তু তাৰ মাজেৰে হয় হয়। হয় হয় তেওঁলোকও কিন্তু তাৰ মাজেৰে চলি আছে যে। এনেকুৱা তেওঁলোকৰো বহুত ছচিয়েল মিডিয়াত তে তেখেতসকলে বহুত প্ৰতি হয় তেওঁ। দিনটো চচিয়েল মিডিয়াত পলিঅ আছে ভাল।
হয় হয় আপোনি এনে চছিয়েল মিডিয়া সুৰখিত মানে চলাবলৈ বা ব্যৱহাৰ কৰিবলৈ মানুহে এনে পাঁচটা বা আপুনি কেইটামান ধৰক নিয়মৰ বিষয়ে এনে জানে নেকি? জনাব পাৰে যদি জানে সুৰক্ষিতভাৱে মানে ব্যৱহাৰ কৰিবলৈ চচিয়েল মিডিয়া।
সুৰক্ষিত ব্যৱহাৰ কৰিবলৈ মানে কি এতিয়া মানে আচ চেল মিডিয়াত অ সুৰ
প্ৰায় বেছি লগ লগাব পাৰোঁ প্ৰফাইলত, ছ'চিয়েল মিডিয়াৰ যিখিনি আমাৰ প্ৰফাইল আছে।
বা হয় অ আমি কোনো বেয়া পষ্ট দিব নালাগে। এনে এনেকুৱা বেয়া পোষ্ট দিলে মানে কি কমেন্ট আহে কমেন্টৰ দ্বাৰা তাৰ মানে কি
হয়।
হৈ যায়।
হয় আৰু ধৰক আমি সময় বান্ধি দিয়াত দিব পাৰো দিনটোত আমি কিমান টাইম কিমানখিনি সম- মই আমি মানে ছচিয়েল মিডিয়াটো ব্যৱহাৰ
হয় হয় হয় তেনেকুৱাতো দেখা নাই তথাপিও মানে হ'লে মানে ভাল হয় আৰু। তেনেকুৱা নহব চাগে, এনেকুৱা আজিকালি চচিয়েল মিডিয়া হাতে হাতে থাকে। অলপ নেট কাটি দিলে মানে কি হয় যাই প্ৰব্লেম হৈ যায় মানে মানুহৰ। অ সেনেকুৱা হয় অ। এতিয়া সৰু লৰা ছোৱালীৰ ক্ষেত্ৰতে হয়
নে আপুনি কি ভাবে যদি মানে চচিয়েল মিডিয়া আমাৰ মানে মানুহবিলাকক বা সমাজখনক একত্ৰিত কৰিছেনে? ভাগ ভাগ কৰিছে?
অ সমাজখনক এটা চাইডদি চাবলৈ গ'লে ম কি হয় এটা চাইডেদি চাবলৈ গলে মানে কি একত্ৰিত কৰি বা ছচিয়েল মিডিয়াৰ পৰা বহুত কথা শিকিব পাৰিছে তেনেকুৱা। আৰু এটা দিশেলে দিশত চালে মানে ছৰিয়েল মিডিয়াটো বেয়া প্ৰয়োগ ত হৈছে ভালতকৈ বেয়াটো বেছিকে ক মানে কি হয় প্ৰচাৰ হয় বুলি ভাবো আৰু মই হয় সেনেকুৱা এতিয়া ইউটিউবত শিক্ষক আছে সেই শিক্ষকৰ শিক্ষক হয় শিক্ষকজনে ভালকৈ পঢ়াই আছে কিন্তু সেইটো বেছি ভাইৰেল নহয় আৰু এতিয়া কোনোবাই যদি এনে বেয়াকে নৃত্য কৰি দেখাইছে বা বেয়া ড্ৰেছ পিন্ধি দেখাইছ তেনেকুৱা মানে সেইবিলাক বস্তু ভাইৰেল বেছি। হয় আৰু সেই বেছিকে থাকে হয় হয় হয় হয় তেনেকুৱা পৰিস্থিতি হৈছে আৰু এতিয়া
হয় আপোনাৰ কিছুমান যদি মানে ৰোগো হয় মানুহৰ যদি বেছি বেছি ছ'চিয়েল মিডিয়া চলায় আৰু মোবাইল কিছুমান ৰগ ৰগ হৈ আপোনাৰ মানসিক চাপ পৰে।
হয় হয় হয় চকুৰ কাষবিলাক কলা হৈ যায় বেছি ৰাতিলৈ মানে মোবাইল চাই থাকিলে তেনেকুৱা হয় হয়।
হয় দৃষ্টিও আপোনাৰ কমে কমে যেন পাওঁ মই চকুৰ
কমে কমে আৰু মানে এতিয়া চচিয়েল মিডিয়াটো বেছিকৈ প্ৰয়োগ কৰি থাকিলে সেই আপোনাৰে বাচ্ছা বিলাকে যি চাই থাকে সেইটোয়ে মানে কি মনত ভাহি থাকে এনেকুৱা পৰিস্থিতি হৈছে যেনে এতিয়া হয় হয় ল'ৰা ছোৱালীয়ে গেম খেলিলে সেই গেমটো মানে হয় কওঁক হয় শুনিছ
হয়
হেল্ল' মানে কি এইবিলাক ল'ৰা ছোৱালীবোৰে হয় গেম খেলে নহয় আজিকালি গেম খেলে
অ আজিকালি আপোনাৰ অনলাইনত বহুখিনি গেম
হয়
হয়
হয় হয়
হয় হয়
আ ঘ আহ ল মানে গেম খেলি থকা অলপ প্ৰতিবাদ কৰিলে মবাই মবাইল বা চচেল হেল্ল'
অল
ধন্যবাদ হেল্ল